এনেই ফলগৈ ভাত খাই উঠিলো তুমি
ময়ো খালোঁ অলপ আগত
অ
খাই কিনি এতিয়া বহি আছোঁ আৰু তুমি
ময়োএইবাৰ বোলোঁ অলপিনে বোলো বিচনাতে বিচনাতে আছিলো
এতিয়া গৰমৰ বন্ধ বুলি ক'ৰব ফুৰিবলৈ গৈছা নে
এনেকুৱা এতিয়া মানে গাঁৱত গাঁৱত গৈছিলো অলপ অলপ কেইদিনমান আগতে এচ আহিলো আৰু তুমি
মইতো গাঁৱলে আহিছোঁ গাঁৱতেই আছো ইয়াত তাই
অ অ পৰিৱেশটো কেনেকুৱা গাঁৱৰ
গাঁৱৰ পৰিৱেশটোতো জনাই তুমি খুবেই ধুনীয়া।
হয়।
দেখিবলে পোশাল যিশাল থাকে যে আমাৰ পুখুৰী বুলি কয়।
হয়, হয়, হয়।
সেইবোৰ পুখুৰী তাৰ পিছত পথাৰ এইবোৰ গৈ খুবেই ভাল লাগে। এতিয়া আমি মানে কাইলৈ মানে পথাৰলে গৈছিলোঁ তো তাতে পথাৰত মাছ মাৰে ন পুখুৰীবিলাকত আৰু তেনেকে চাই মেলি খুবেই ভাল লাগিল লেও তাৰ পিছত কাষতে নদীও আছিলে নদীৰ কাষত বহি পেলাই গছৰ তলত চাহ মানে জিৰণি লব খুব ভাল লাগে সেনেকে আৰু পৰিৱেশটোও, পৰিৱেশ বুলি কলে জানেইচোন আৰু। আমি সকলো বস্তু মানে শুৱনিকৈ ৰাখিব লাগে হয়নে? তেতিয়াহে আমি সেই ভাল পৰিৱেশটো পাওঁ।
হয়। মোৰ মানে গাঁৱৰ য মানে যেতিয়া মই গাঁৱত গ'লো মানে এইটো যোৱা নাযায় কেতিয়াবা ধৰা এক বছৰ মূৰত এনেকুৱা, এক বছৰ দু বছৰ মূৰত যোৱা যায়। মনে ভাল ভাল লাগিছে আৰু গাঁওবোৰ এতিয়াতো অ, এতিয়াতো খেতি কৰা হল মানে খেতি কৰা সময়ত নহলে পথাৰত সেইবিলাক চাই এনে বহুত খিনিয়ে ভাল লাগিছে।
হয়, হয়।
আৰু এনে কি কয় তুমি এই যি হেৰি থাকে ন? বাৰীত দং সেইবিলাক মামা যৰি পাইছে নাই গাঁৱত?
এ ধৰিছিলোঁ আগতে এতিয়া মানে গাঁৱত তেনেকে আহাই নাযায় যে।
হয়।
তেতিয়া গৰমৰ বন্ধ বুলি আহিছোঁ বাৰু তেতিয়া মই মানে কি অ পথাৰত মাছ ধ ধৰি পাইছিলোঁ আগতে কিন্তু এতিয়া বহুত বছৰ বছৰে হল ধৰি পোৱা নাই ধৰা নাই আৰু। হেনেকে ধৰি থাকা বোৰক চাই চাই ভাল লাগে আৰু। সেই তেনেকে আৰু। এতিয়াতো পথাৰত ধান মানে ভূঁই ৰুই আছে ন? তো সেইবোৰ আমি গছৰ তলত চাহ চাহত বহি পেলাই চাই থাকোঁ আৰু। মানুহ বিলাকে ভুই ৰুয়ে তাৰ পিছত এই ট্ৰেক্টৰে হাল মাৰে সেয়া। সেইবোৰ চাওঁ আৰু। হা?
ভাল লাগে আৰু সেইবিলাক চাই কিনে বহুত মানে চহৰতো দেখাই নাপাওঁ সেইবিলাক। ত মানে গ'লে আৰু ধুনীয়া পৰিৱেশ মানে গছৰ তলত ধৰা আৰু মানে গৰমো ইমান নপৰে।
হয়।
গছৰ তলত জিৰাব পাৰি।
হয়, হয়, এইবোৰ চাই খুবেই ভাল লাগে আৰু।
আৰু কতো ফুৰিব যোৱা নাই?
ক'তো মানে ফুৰিব যোৱা নাই, মই মানে আজি গছৰ পুলি ৰুইছিলোঁ।
মানে, এনেই অ' দুটামান মানে নাৰ্চাৰিতত গৈছিলোঁ, তাৰ পৰা দুটামান মানে গছৰ পুলি আনিলোঁ। ফুল ফুলৰ আৰু বেলেগ গছৰো। লগত লিচু পুলি, আমৰ পুলি সেইবোৰ। ত আনি পেলাই সেইবোৰ ৰুলোঁ, ৰুই মেলি পানী দিলোঁ। তাৰে অলপ কাম কৰিলোঁ, কাম কৰি মেলি এতিয়া অলপ বহি আছোঁ আৰু মানে।
ভালেচুন।
হয়, হয় এতিয়া, আমিতো গছ ৰুবই লাগে নহয় নে?
হয়, হয় এতিয়াতো যিমান গৰমত গৰমৰ যিমান উত্তাপ বাঢ়িছে মানে গছপুলি ৰুলে চাইও বহুত দিয়ে এতিয়া।
হয়, হয়। গৰমতটো খুবেই বাঢ়িছে এতিয়া মানে মানুহৰ থাকিব জেগা নোহোৱা হৈছে যে, ঘৰৰ ভিতৰত মানুহে কিমান থাকিব হয়নে? ফেন কিমান লব সেই ফেনৰ বতাহতো মানুহৰ বহুত কিছুমান কিবা কিবি হয় আৰু বেমাৰৰ হৈ পৰে।
কিন্তু যেতিয়া আমি গছৰ তলত চাহৰ তলত পঢ়ি অলপ ওলাই যাওঁ বা তেনেকেই আৰু সেইটো আমাৰ কাৰণে খুবেই ভাল।
উম, হয়, হয়।
এনেকে বাহিৰৰ-বাহিৰৰ হাৱা বতাবোৰ আমি ল'ব লাগে। স্বাস্থ্যৰ কাৰণে শৰীৰৰ কাৰণে ভাল।
উম।
তেনেকেই আৰু। আৰু চাবাচোন ঘৰৰ পৰিৱেশটো ভাল হলে কিমান ভাল লাগে হয়নে?
হয়, হয় বহুতখিনি মানে আৰু কি আৰু ঘৰৰ ধৰা গছ পুলি যদি থাকে মানে ঘৰৰ চৌপাশে বা চাৰিওপাশে, তোমাৰ মানে ৰাতিপুৱা শুই উঠি পিনে দেখিয়ে ভাল লাগে আৰু যে এনেকুৱা মানে চাইও পিনে সেউজীয়া-সেউজীয়া।
হয়, হয়। কিমান ভাল লাগে এতিয়া আমাৰ হেৰি কিছুমানৰ বাৰীত খেৰি থাকে। থাকে শাক থাকে শাকপাঁচলিবোৰ সেইবোৰ আনিব পাৰি, সেইবোৰ আচলতে ৰুব লাগে মানুহে কিনা বস্তু খাই-খাই মানে মানুহৰ কিবা হৈ গৈছে মানে বেমাৰ হোৱা নিচিনা হৈ যায় কিছু হয়নে? কিন্তু আমি সেইবোৰ ঘৰতে যদি সেইবোৰ কৰি খোৱা যায় কিন্তু আমাৰ কাৰণে ভাল।
উম, বহুতখিনিয়ে মানে সহায়ো কৰে।
উম, হুম। ত তেনেকেইে আৰু এতিয়া আমি শাক পাচলি সেইবোৰ ৰুব লাগে, কৰিব লাগে।
হয়।
আন আৰু আজিকালি কি হৈছে মানুহবোৰে মানে এলেহুৱা হৈ গৈছে, হৈ গৈছে নে বাৰু? এনেই ঘৰত এনেই থাকিব কিন্তু ফোনটো চাই থাকিব তাৰপি তথাপিও মানে কিবা এটা কাম এটা নকৰে বোলে এইটো কৰিলে ভাল হব দুটামান গছ পুলিয়েই ৰোওঁ বা শাক পাচলি কিবা বা ৰোওঁ, সেইখিনি নকৰে হয়নে? খালি ফোন মোবাইল বা হেৰি টিভি সেনেকৈ চাই পেলাই দিন ৰাতি কটাই। তেনেকে সেই ফলত মানুহৰ আজিকালি বেমাৰ হোৱাৰ হেৰি দেখা গৈছে বেছি।
উম, ঠিকেই কৈছা তুমি এতিয়াতো অ', মানেও বহুত টাইম ধৰা সদায় মানে ধৰা যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওঁক, মোবাইল ফোন তো অনৱৰতে মানে চাই মানে চাই থাকিলে আৰু কি আৰু মানে ভাল মোবাইল ফোনটো যে বেয়া সেইটো নহয় ভাল‌ বহুত খিনি উপকাৰিতাও কৰে। আৰু অপকাৰো মানে যথেষ্ট ধৰা সদায় যদি মানে এই মোবাইল ফোন চাই কিনে চকুৰ ৰশ্মিবোৰো যায়।
হয়, হয়। তাৰ ফলত আজিকালি আজিকালি ইমান সৰু-সৰু ল'ৰা ছোৱালীয়ে চশমা পিন্ধিব লগা হয় কিহৰ কাৰণে একমাত্ৰ মোবাইলৰ কাৰণে। কাৰণ আগৰ দিনৰ মানুহে ইমান বুঢ়া হোৱালৈকে তাঁতশালত যেতিয়া হেৰি মানে তাঁতশালত কি কাপোৰ বোৱে ন তেতিয়ালৈকে মানুহে চচামা পিন্ধা নাছিলে, চচমা নিপিন্ধাকৈ কৈ সেই তাঁতশাল ব‌ইছিলে কিবা কৰিছিলে। কিন্তু আজিকালি কি হৈছে একদম সৰু বাচ্ছা ল'ৰা ছোৱালীও চছমা পিন্ধিব লগা হয়।
হয়, হয়, হয়, ঠিকে কৈছা তুমি উম, প্ৰাই দেখাই পাও আমি আজিকালি।
হয়।
আমি যদি নিজৰ পৰিৱেশতটো ঠিকে ৰাখো ঘৰৰ কামবোৰ কৰো। ঘৰৰ চৌপাশৰ পৰিৱেশ ঠিকে ৰাখোঁ চবেই মিলি যদি কাম কৰোঁ কিবা কৰোঁ। তেতিয়া আমাৰ কি হয় শৰীৰটোও ঠিকে থাকে আৰু লগতে আমাৰ পৰিৱেশটোও ধুনীয়া হৈ থাকে।
হয়, হয়, হয় ঠিকে কৈছা তুমি।
কিন্তু মানুহবোৰে সেইবোৰ কৰিব নিবিচাৰে।
উম, সেইটো হয় কাৰণ এতিয়া
চবেই নিজৰ - নিজৰ লগতে ব্যস্ত হৈ থাকে আমি - আমি সকলোকে টাইম দিব লাগে। আমাৰ পৃথিৱী আমাৰ সেই দুুনীয়াখনত পৃথিৱীখন মানে আমাৰ অকল আমাৰ পঢ়া শুনা বা শুৱা খোৱা মোবাইল চোৱা সেইটোতো কাৰণ নহয় আমাৰ। চব কাম আছে হয়নে আমি চব কৰিব লাগে তেনেকৈ আৰু। সকলোকে টাইম দিব লাগে। সকলোৰ লগত কথা পাতিব লাগে।
হয়-হয় ঠিকে কৈছা আন সকলো মানে সকলোৱেতো মানে ধৰা মানে এ চাফ চিকুণতাৰ পৰা আদি কৰি গছ-গছনি পৰা মানে সকলোতে মানে সেই কৰিব লাগে আৰু তেতিয়া মানে কৰা গোটেই মানে চৌপাশতটো ভাল হ'ব চাৰিও পিনে।
হয়।
গাঁৱততো আৰ-আৰ-আৰ আৰু কি দেখিলা গাঁৱত?
সেনেকে আজিকালি মানে আগতে আগৰ - আগৰ ল'ৰা ছোৱালীবোৰে কি কৰিলে আৰু যে আগৰ যুগৰ যি ল'ৰা ছোৱালী আছে সৰু সুৰা ল'ৰা ছোৱালী তুতাহতে মানে খেলে খেলি মেলি খেলি থাকোতে মানে কি কৰে গছ
হয় - হয়।
মানে আনি পেলাই সেইবোৰ - সেইবোৰ
হয়-হয়।
সিহঁতিবোৰ খেলিব তাৰপিছত এনেই মানে ঝাৰু লৈ পেলাই ৰাস্তাত বা বাটত সেনেকে ঝাৰু মাৰিব ৰিব মাৰি পেলাই এনে পৰিষ্কাৰ কৰি ৰাখিব। খেলে ধূলে ঘৰ বনোৱা কিবা কৰে সেইবোৰ কৰি মেলি ল'ৰা ছোৱালীবোৰ আগতে মানে জানিছিল যে মাক দেউতাকৰ পৰাও শিকিছিল যে আমি এনেকে কৰিব লাগে এনেকে কিন্তু আজিকালি মাক দেউতাক কি কৰে মানে এ, মোবাইল চাই বহি থাকে ত'ত মোবাইল চাই বহি থাকে ল'ৰা ছোৱালী তাৰপৰা কি শিকিব হয়নে।
হয় - হয় - হয়।
তাৰ ফলত ল'ৰা ছোৱালীবোৰ আজিকালি মানে সেইয় হৈছে আৰু ব কথা বহু কথা নাজানে আজিকালি ল'ৰা ছোৱালীয়ে। আৰু জানেও মানে আগৰ ল'ৰা ছোৱালীয়ে যেনেকে প্ৰকৃতিৰ বিষয়ে বা কিবা হে ভাল বিষয়ে জানিছে কিন্তু আজিকালি ল'ৰা - ল'ৰা ছোৱালী ছোৱালী বেছি জানে মোবাইলত কি আছে বা টিভিত কি আছে মোবাইল কেনেকৈ চাব লাগে। কেনে কি কৰিব লাগে সেইখিনিয়ে বেছি জানে হয়নে।
হয়-হয় ঠিকে কৈছো কাৰণ এতিয়াতো উম, এই মানে ধৰা সকলোতে ধৰা মোবাইল মানে মোবাইল ফোন ব্যৱহাৰ ন কৰিব নালাগে আৰু মানে যোনখিনি উপ মানে যোনখিনি লাগতিয়াল সেইখিনি ব্যৱহাৰ কৰিব পাৰিলে ভাল।
হয়-হয় এতিয়া মোবাইল ফোন কব গলে দুটা হেৰি আছে এটা ভাল আৰু এটা বেয়া। আমি সদায় ভালটো হেৰি কৰিব লাগে উম,
পিছে ঠিক ঠিক আছে দিয়া পিছত ভাল লাগিল তোমাৰ লগত কথা পাতি।
ঠিক আছে মোৰো ভাল লাগিলে তোমাৰ পৰা নজনা শিকিলোঁ। আৰু পিছত আকৌ লগ পাম কেতিয়াবা ৰাখিছোঁ ধন্যবাদ।
ধন্যবাদ।